হেল্ল'।
আহ।
খুলি
উম!
শুলিয়ে ইমান সোনকালে। ‌
অ'হ!
ভিনদেউহঁতে খোলা।
উম কালি গুৰুক তই লৈ আহিবি না?
ইন্দুদাৰ লগতে পঠাই দিম।
নিব আহিবি তই।
নিব নাহো, লই আহিবি তহঁতে।
অ' কালি থাকোঁ নাই তাত, ঠিক নাই।
যোৱা কথা আছে, মোৰ কালি।
ক'ত যাবি?
ক'বাত যাব লাগে এটা কাম আছে ৰ।
তই যা যদি, মাক আনিবা দিবি তাক, মই আনিবা নাযাও আৰু।
ততে যোৱা কথা আছে এ।
নাজাঅ দে‌, এনে কৈছা।
এনেই আৰু কিয় ক'ম! সঁচাকে।
নখলগে দে যাবা।
তোৰ কামৰ কাৰণে আৰু নোযোৱাকে থাকিম না আমাৰ কামত?
ক'ত যাবি কছোন।
এতে কাম এটা আছে দুয়োৰে। কামত যাবা, কিবা এটা কামত
মই আনবাৰ জাবা গেলি টিউচন যোৱা দে, সেই কাৰণে নাযাওঁ মই।
এহ বাপ্পাঐ! এনেই কেনেকে আনিলে, অনা সেকেদিন কেনেকে নিছিলি? একেট
আ, আজিকালি ন'ৰো কে, বেছি আপডাওন কৰবা, ভৰিৰ বিষ, মোৰ‌ ৰাতি হ'লে টুপনী নাহে।
শকত হৈ গেইছা, আজিকালি।
বেছি আপ-ডাউন কৰিব নোৱাৰিব আজিকালি। ভৰিৰ বিষত টোপনি নাহে।
উহ বাপ্পা অ', ভৰি বিষত টোপনি নাই। সেইকাৰণে আজিকালি পাইঠিলাই বাঢ়ি গৈছা।
কথা কবা আইছি তাই।
তে। অলপ খোজ-চোজ কাঢ়া কৰবি। তেতিয়াহে স্বাস্থ্যপাতি ভালে থাকিব। এনে ফুলি গেলে কাম নাই। পাইছা?
হয় দে।
নাই তোৰ লগৰ বান্ধৱী আৰু এটাই দুখোন শকত হৈ গৈছে। মুখ- চোখ ফুলি গৈছে আজি। আনবা যাওঁতে গুণোক গম পাইছোঁ। দেখা পাইছোঁ। এয়া, কি বা নাম আছিল?
উম, কলিয়ে নাম।
উম!
অ'! মুখ খান ফুলি গৈছে, একেবাৰে মুখে হাতে। পেটে ওলাই গৈছে।
উম! কিবা খায় তাই, টেবলেট -চেবলেট খায়।
কুকুৰ এটাই পোৱালি দিছে বোলে, সিহঁতৰ ঘৰত। কৰবা কুকুৰ?
উম!
অ'! তাৰপিছত, অ' পাঁচটা পোৱালি দিছে বোলে। চাৰিটা মৰিল, এটাহে বাচিছে। এটাতো ইহঁতে ৰাখিছে। যি গলো মলো ফটো দেখাইছি।
উম!
উম, জতিকা বাইদেউক দেখাইছি মানে, সিহঁতৰ অ' বা বাইদেউহঁতৰ মানে, সেই কি বুলি কয় এয়া আমাৰ যি বাইদেউহঁতৰ যি কুকুৰটো মানে, দেখা পাই পেলাই ক্ষীণ মিন না।
উম!
কি জানানে কি বোলে এইটো কাৰ এই, কুকুৰ সেনকে আকৌ সোধলাক, বাইদেউ সোধাওতে কৈছে, আমাৰে হয়। গোটেইকেইটা কি নহয়। এটা পেটলা সেনকে কৈছি। পেটলাটো অ' পেটলাটো পেটে নাই বোলে, সেনেকে কয় আৰু। তাৰেপিছত আৰু পেটলাৰ পেট নাই বুলি কৱাৰ পিছত আৰু কি কয়, খায়, খায়, লৈ পেলাই বমি চমি কৰে। সেনেক কৈছে, হজম নহয়। সেইকাৰণে, কে কৈছে কি, তাক ভিটামিনো খোৱাওতে খোৱও আনি পেলে। তথাপিও তাৰ বেমাৰ নুগুচে। কি কৰিবি আৰু খাইও অলপ, অলপ সেনেকে কৈছি।
পেলু হৈছি।
অ'!
অ'! পইচা সেইকাৰনে আৰু সিহঁতৰ, যোনটো সিহঁতৰ হেৰি, সিহঁতৰ কুকুৰটো সেই, সেই সিহঁতৰ কুকুৰটো যি গলো মলো একেবাৰে। সৰু কিন্তু পোৱালিটো। কিন্তু, লুম থাকা কুকুৰৰ নিচিনা পুৰা।
উম, বেছি থাকলি মইয়ে আনিব পাৰিলো হে এটা।
এটাই বাচিচি বোলে মাত্ৰ।
উম।
সেই পাছ তা কুকুৰ পাঁচ চটা কুকুৰ হৈছিল হৈ ফালে পাঁচটা এটা এটাহে বাচিছে চাৰিটা বোলে মৰিচি। ক'বাৰ বেলেগৰ পৰা আহি পালাই সিহঁতৰ ঘৰত যে জন্ম হৈছিল বোলে।
অ, মাত ফলক নি
নাই এই মাৰ ও ভাত খাই আছে ৰ।
বাবু
যে ভাত খালালা খাই মাত্ৰ।
অ, অ।
অ।
বাকী কেইটা বেহোচ।
অ ত।
গোটেইকেইটাই খোলাকে মদ বাদে।
অহ। হুবই দেচোন ইমান আৰু দেৰি হ'ল আৰু কামে কামে যাব পুৱা
সেইকাৰনেতো টোপনি আহিল।
উম কালি গুনু কি দিবি টিফিনত?
এইবোলে চাওমিন এ নিব। চাওমিন নিব মানে ভিনদৰেত খাবা মন গৈছে এনুকোৱা চাওমিন। সেকেনে কৈ আছে বান্ধক। কবি আৰু গাজৰ বিন অলপ আনবা পাৰিলো হয়।
বানধাকবি অ ইতা বানধাকবি চিজিন গেলে দেখোন নপাও।
এ চাওমিনত দিবা।
বহুত দাম ল'ব আজিকালি ইতা, ইতা কাৰণ চিজিন গেল না।
খাবা মন যোৱা বস্তুটোৰ দাম চাই নেকি ভিন্দৰে? উম।
পদুনা একমূঠা একমুঠা দিছে বিশ টকাত একম ঠা।
তাৰ চাৰিটা মান আগ
চাৰিটা মান দেখা পালি পাগলা হৈ গেলি হয় তই সেই চাৰিটা এ মাত্ৰ তিনটা নাই কি সেয়া হেৰি আছে মাত্ৰ। থানি।
তাৰে দুটা আগ দিলেও মই অলপমান মিক্স গাড়ী চালিৰ লগত মিক্স কৰি দি অলপ প পালোঁ হয় আমাৰ মিক্সিৰ মিক্স, আমাৰ মিক্সিৰ সৰু বাতি টো বেয়া হৈছে চাটনি পুতি খাব পৰা নাই ডাঙৰ হেৰিটোত। এই ডাঙৰ যি উম সেইকিটা বাতিত চাটনি বনাই আছো।
হেৰিতটা লাগে পাত পাতাত বাটবা লাগে, পাতাত বটলি এ টেষ্ট কি টেষ্ট পাবি
হাতত তলত জ্বলা ফুটি
ফুতলা কি হল ইমান যি টেষ্ট লাগে খাই।
তই বটি খোৱাবি সেনকে।
ত এ মাইহে বতে। মাই বটলিয়ে খাই ভাল লাগে।
লাগব তোৰ ভাল বেলেগে বটি দিয়া বস্তু
নিজে বতা বস্তুতো সোৱাদ নাপায়, নিজে বনোৱা বস্তুৰ সোৱাদ নাপায় বেলেগে বনাই দিয়া বস্তুতো টোৱে সোৱাদ লাগে খায়।
অ' হয় দে। নিজে বনাইকেনে একদিন খুৱাবি।
দিবি আঞ্জা-চাঞ্জা, অলপ বনাই পেলে।
উম, হব দে। বৌৱেৰে কোনদিনা আহিব?
বৌ কোনদিনা আহিব বা? বৌৱে আৰু মোক কৰা নাই ৰ'। ফোন-চন কৰা নাই।
অ' বৌৱেৰৰ বোৱাক আছে নেকি এতে?
অ' বৌহঁতৰো বৌৱা পাইছি আজি বোলে।
অ'। তই লগ পোৱা নাই যাওঁতে?
মই লগ পোৱা নাই। কামত গৈছিলোঁ না? বেমাৰো হৈ আছে অলপ। অ' আগৰ কামতে আছে কৰি। বেমাৰ সিদিনাখনে বোলে মেডিকেলতে ভৰ্তি কৰছি, বেমাৰ হৈ পেলে। মে- তাৰ পৰা কামৰ পৰা ই ভৰ্তি কৰছি মেডিকেলত।
ভাল পোৱাই নাই নেকি?
পাৱাই নাই ভাল, ভালকে। দুদিনমান বিচ দিছিল। লোৱাই নাই। কামত যায়ে আছে।
অ' ৰেষ্ট ল'বা লাগে। ৰেষ্ট ল'বা দিছি। গাভৰু আপি এটা এখিনি বয়সত
চব বেমাৰ আ ৰি ধৰছি। খিনাই চিনাই অৱস্থাই নাই ইতা।
মোতছেও খিনাইছি ন'?
অ' ইটা তোতকেও ক্ষীণ, বহুত ক্ষীণ।
তাই কিজানি এতিয়া মোক দেখা পালে ক'বয়ে হা?
বাইদৰ নিচিনা হৈ গৈছি বোলো।
অ' বাইদেউ লাহে - লাহে অলপ ফুলি আছে দে।
উম।
মাইল ছ- মাই- মাইক কি আফলে আছে? পাতাত খুন্দবা দি।
অ'।
বাপা ঐ। পতাত খুন্দলি সোনকালে গুড়া হৈ যায়।
কিবা হ'ব না কি?
একো নহয়।
এখিনিত একো নহয় ন'?
এক' নহয়।
অ'।
পিছে এ- কিবা পা- চৈধ্য হলে।
ঠাণ্ডা পৰাই নাই ঐ ইমান, গৰমে হৈ আছে ঘৰ-চৰ।
আমি আজি আঠুৱাই তাৰা নাই।
আঁঠুৱা নাটানবি দেই। যি মহ-পকা আহে বাপৰে। ঘৰত।
আমাৰ নাই। মহ-চহ আঁঠুৱা তৰা নাই।
ক'ৰ চিটকি-চিটকি আহি পৰে একেবাৰে এই পোকবিলাক, হয়ৈ কিবা কলা-কলা।
হাত দীঘল চোলা এটা পিন্ধাই দিছোঁ তাক। আঠুৱা তনা নাই। ফেন খন লগাই থৈছোঁ।
অ' তোৰ ভাল এতিয়া। চাপৰ না? আৰু আমাৰ এতিয়া ওখ টিঙ কেইখান। ওখ হলি দিকদাৰ এ। মাক ৰা-চাকৰাও থাকে না, ওপৰৰ পৰা কিবা হ- পৰব' বুলি ভয়ো লাগে।
অ' বেলেগ নপৰিলেও আমাৰ এতে কেনজোলকা পৰিব।
কেনজোলকা হৈছি নেকি?
ডুনিয়াৰ কেনজেলোকা।
আমাৰ বাৰু ঘৰৰ ভিতৰত নাই দেচোন বাহিৰত দতজাদে আছে।
উম।
বাহিৰত হে আমাৰ ধুনীয়া কেনজুলকা বাপৰে চবতে একদম বেৰাই চেৰাই থাকে একেবাৰে দত যাম আৰু আগালি ৰাস্তা আৰুো হাতত লাগি যায় একেবাৰে
উ তাইম চাইছা
অ চাই আছো
তইতো কিজানি বিচনাতে উঠি কথা পাতি আছা
বিচনাত মানে বিছনাখনত বহি আছো ভাত কেইটা খাই পেলাই সু মাৰিতা বিচনা চিচিনা পাৰো। বিচনা চিচনা পাৰো। উম বিচনেছ ন পাৰিয়ে সুমাৰ এতিয়া অলপমান ফেনৰ বতাহ খাম অলপ ঠাণ্ডা পৰিল পৰিলিহে শুব পাৰিম আৰু
মোৰ নেটটো শ্ল হৈ আছে আজি
মোৰ মাত শুন নাই নেকি?
তোৰ মাত শুনি আছো
অ
দেতে
দে হ'ব দে তে।
দে খুব উম উম